হয় শুনি আছা ন' অ, শুনি আছো দিয়া। অ, য়ে তাকে কি কৰি আছিলা বোলো?
অ, মই মানে এই অলপ আগত এই চাহ তাহ-খাই উঠিলো গধূলি হ'ল ন, অ, গতিকে চাহ-তাহ খাই উঠিলো আৰু। তুমি খালানে?
অ, নিশ্চয়-নিশ্চয় খালো-খালো তাকে অলপমান খোজ কাঢ়ি আহিলো ৰবা তাহে।
সুন্দৰ-সুন্দৰ খোজ কঢ়াতো বহুত ভাল আজি মানে বতৰটো ভাল বৰষুণ-বৰষুণ। টাইপ দিছিল আজি।
অহ, তাকেহে ৰবা হয়-হয়-হয় ঠিকেই মই এনে হে খোজ কাঢ়ি থাকো আৰু ভাল বাকী আজি এটা বিষয় লৈ আলোচনা কৰো বোলা
কিনো?
এই আজিকালি বহুত জনাত জনাজাত হৈছে দিয়া এই চাইবাৰ অপৰাধী এইবিলাক চাইবাৰ অপৰাধবোৰ শুনিবলৈ পাইচাই চাগে?
হয়, হয়, ঠিকেই।
তাৰে বিষয়ে মানে কি বুলি ক'বা নো, মানে এইবোৰ মানে ইমান বৃদ্ধি পাইছে। চাইবাৰ অপৰাধীবোৰ,
উম তাকেইতো মানে হয় এতিয়া তোমাৰ যিমানে মানে আমাৰ আ টেকনলজি আগবাঢ়ি গৈছে। এতিয়া ধৰা আমি আ এ আইৰ কথা এতিয়া আমি আলোচনা কৰোঁ মানে বিভিন্ন ধৰণৰ সামাজিক জিক মাধ্যম আমি সদায় সকলো প্ৰায় ব্যেৱহাৰ কৰোৱে কিন্তু মানে তৰ লগ লগে - লগে এনেকুৱা ধৰণৰ মানে চাইবাৰ অপৰাধবোৰৰ বাঢ়ি গৈছে। এতিয়া সেইবোৰ মানে আমি নিয়ন্ত্ৰণো কৰিব নোৱাৰা হৈছো এতিয়া বি বিভিন্ন ধৰণৰ মানে মানুহক জনসাধাৰণক হাৰাশাস্তি কৰিছে। এই ধৰণৰ চাইবাৰ অপৰাধে।
ঠিক কথা কৈছা। যিমানে মানে বস্তুবোৰ আধুনিক হৈ গৈছে ইমানে মানে অপৰাধবোৰ কিন্তু সমানে - সমানে বাঢ়ি গৈছে কিন্তু।
অ - অ।
অ, এই কাৰণে মানে মোবাইলসমূহৰ পৰাই মানে বেছি অপৰাধ হয় আজিকালি।
হয় - হয় এতিয়া মই উদাহৰণ হিচাপে তোমাৰ এটা কওঁ দেই মানে কেইদিনমান আগত মানে মোৰলৈ কিবা হেৰি কোন বনেগা কৰৰ প্ৰতি বুলি এনেকৈ মানে আহিছিল ফটো ভিডিঅ' চব এনেকে। দি দিছে বোলে মই বোলে দুই কোটি টকা জিকিছো গতিকে পইচাটোৰ টেক্সটো মই পে'মেণ্ট কৰি দিলেই মোক বাকী পইচাটো মোক পঠিয়াই দিব।
উম, হয়।
মোক প্ৰথমে প্ৰায় দুহেজাৰ টকা বিচাৰিলে। টকাটো মই দি দিলো মই লোভতে তাৰপাছত দিয়াৰ পিছত তেওলোকে কলে বোলে দুহেজাৰ টকাাতটো পাইছো এতিয়া আপুনি আপোনাৰ তাত একাউণ্টত সোমোৱাৰ কাৰণে ক্ৰেডিট কৰাৰ কাৰণে যিহেতু এমাউন্তটো ডাঙৰ বিশ হাজাৰ টকা এটা দিব লাগিব। ট্ৰান্সপৰ্টেশচনৰ কিবা কিবি মোক ক'লে আৰু। সেনেকৈ কোৱাত মানে মই সেইটোও দি - দি বোলো দিয়াত মোৰ গোটেই মানে মই পিছতহে গম পালো যে এইটো চাইবাৰ অপৰাধী আছিল। তাৰ পিছত মই মানে ঘৰত বহুখিনি গালি খালো। মোক মানে এনেকুৱা ধৰণৰ মই ঠগ খালো।
ঠিকে - ঠিকে মানে বহুত কিছুমানৰ লগত তোমাৰ নিচিনা এনেকুৱা ঘটনা হৈ আছে দিয়া। মানে এনেকুৱা চপৰ সমূয়হত মানে এনেকুৱা এনেকুৱাকে দি দিয়ে মানে সচাকয়ে যেন লাগে এটা মানে সৰুকে মানে এই- শুনানি এটা দি- দিয়ে মানে এই যিহেতু আমাৰ মানে সেই আৰু ভইচ বুলি কয় ভইচ- ভইচ - ভইচৰ জৰিয়তে এটা ধুনীয়াকৈ মানে অভিনেতা এতৰ মানে মুখেৰে ধুনীয়াকে কৈ দিয়ে যে আপুনি ইমান জিকিলে। আপুনি কিবা এটা মানে এই আৰু তাৰে নামত মানে কিবা এটা কৰো এই লিংক লিক কৰাৰ লগে- লগে বেং একাউহ মানে তয়বোৰ এনেকুৱা কিছুমানে দি দিয়ে আৰু গো বেং। মানে চাফাই কৰি দিয়েছ কিন্তু।
তাকো মানে এনেকুৱা ধৰণৰ অপৰাধ মানে বহুতৰ লগতে হৈছে। তাৰ পাছতে আকৌ মানে আৰু এটা অপৰাধ এতিয়া খুব মানে নতু নতুনকৈ আহিছে যে এয়াই অহাৰ লগে - লগে এই যিবোৰ মানে ডিপ ফেক্ট ভিডিঅ' শেষ ফটো কিছুমান এডিট কৰি ইয়াৰ জৰিয়তে বনাই মানে। বিকৃত ৰূপত মানে উপস্থাপন কৰি যে মানে। ভয় খুৱাই যে আপোনাৰ এই ফটোখন যদি আপুনি সিমান টকা নিদিয়ে মই এইখন মানে পাব্লিছ কৰি দিম। সামাজিক মাধ্যমত সেনেকুৱা ধৰণৰ তাৰপিছত মানে অকলে ভয় খাই এনেকৈ দি দিয়ে এই ক্ষেত্ৰত কি ক'বা?
অ সচা কথা মানে এনেকুৱা মোৰ মানে অভিনেতা মানে ই এনেকুৱা মানে ফটো বা ভিডিঅ' সমূহ এনেকে বনাই দিয়ে মানে আচল - আচল জানে লাগে মইতো ধৰিবই পৰা নিাছিল। কেইমাহ মান আগত মানে আচল হয় নে নকল হয় তাৰে ফলত মানে এই তেনেকুৱা তুমি কোৱাৰ নিচিনাকে সকলোকে মানে এনেকুৱা ঠগাই পেলাই মানে বহুত বহুত টকা লুটি আছে কিন্তু মানুহে।
হয়, হয়।
অপৰাধীবোৰ। ত মানে সৰু অপৰাধিবোৰ আমাৰ চাইবাৰ মানে সেই সমূহৰ মানে চাইবাৰ চাইলে মানে অতি সোনকালে এওঁলোকক মানে কঠোৰ মানে সেই ব্যৱস্থা ল'ব লাগে কিন্তু
ঠিকেই, ঠিকেই। মানে এইসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে। পুলিচ প্ৰশাসন তথা যিটো আমাৰ চাইবাৰ চেল আছে তেওঁলোকে ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি এই যিসমূহে দু ষ্ট চক্ৰই এনেধৰণৰ নিকৃষ্ট কাণ্ড কৰি আছে, তেওঁলোকক কঠোৰ দন ৰে দন্দিত কৰিব লাগে, তেতিয়াহে মানে ধৰা ন মানে আমাৰ সমাজত এনেকুৱা ধৰণৰ ঘটনাবিলাক কম হ'ব বুলি ভাবো।
উম ঠিক কথা কৈছা হয় হয় তহৰ কাৰণে কঠোৰ নজৰ লৈছে লাগিব আৰু এটা মই কথা ভাবো কি এইবোৰৰ আৰু কাৰণে মানে ই এ আই টোৱে প্ৰিয় হৈ যেন পাওঁ ন? এ আই যোনটো বহুত
উম ঠিকে মানে কি কথাটো হ'ল এ আই বস্তু বেয়া নহয় কিন্তু ইয়াক যদি আমি এনেকৈ বেয়া কামত ইউ দি ব্যৱহাৰ কৰো মানে ই অতি মানে বেয়া হব গতিকে ইয়াৰ ভাল দিশো আছে নিশ্চ নিশ্চয় বহুত যেনেকৈ ধৰা আমি এতিয়া কিবা তথ্য লাগিলে, কিবা জানিব লগীয়া থাকিলে আমি এ আইৰ জৰিয়তে তেয়া আমি গোটেইখিনি তথ্য
হয় হয় হয় হয় হয় ঠিক কথা কৈছা মই ময়ো কিছুমান এনেক সেই মানুহৰ তথ্যবোৰ মনাই এনেকে টোৱে মই বিচাৰো আৰু সেই আৰু তাৰে লগতে মানে কি কিছুমান মানুহেই তেনেক সেই বনাই পেলাই পইচা কমাই আছে কিন্তু এই তেনেকে মানে নকল ভিডিঅ'সমূহ এনে এনেই কিছুমানে থিক তেনেকে মানে
এই মই কেইদিন মান আগত এটা ঘটনা মানে শুনিছিলো যে এখন ডাঙ ঙৰ মানে বিদ্যালয় এখনৰ মানে দশম শ্ৰেণীৰ ছাত্ৰ এজনে শিক্ষক-শিক্ষয়িত্ৰী সহ পয়ত্ৰিশ গৰাকী ছাত্ৰীৰ অশ্লীল ভিডিঅ' বনাই মানে তেখেতে মানে বৰ্তমান আহ আৰক্ষীৰ কাৰাগাৰৰ আৰক্ষীৰ জিম্মাত আছে। গতিকে যে ভাবিছো কেনেকৈ মানে ইমান সৰু ল'ৰা এজনে এই মোবাইল ফোনটো পোৱাৰ ফলত মানে কেনেকুৱা ধৰণৰ কি নিকৃষ্ট কাম কৰিছে।
হয়-হয় ইমান মানে এটা ভয়ানক পৰিস্থিতিলৈ যায় তেওঁলোকে মানে ভয়ানক পৰ্যটনৰ লাৰি মানে আমি কেতিয়া ভাবিবই নো আমি সৰু থাকোতে এইবাক মানে আমি খেলা ধূলাতে ব্যস্ত হৈ পৰিছিলো কিন্তু কৰি আছিলো আজিকালি এয়াই সমোৰ কাৰণে ইমান ইমান মানে এইবিলাক মানে অপৰাধ বোৰ বাঢ়ি গৈছে। মানে স আৰু বুজাবই নোৱাৰি আৰু সফলতে বিশেষকৈ, হয় গাও অঞ্চল বিলাক তো মানে মানুহে যত এ আইবোৰ নাজানে এ আই নাজানি শুনি ফেলে সেইবিলাক মানে ভিডিঅ'সমূহ এনেকে কৰি পেলাই মানে ভূল ভূল তথ্যবোৰ দি পালে মানে ভিডিঅ' দি দিয়ে আৰু কিছুমান মানুহ এনেকুৱা হৈছে মানে গোপনীয় তথ্যবোৰ মানে সেই তেনেকে মানে সেই ভিডিঅসমূহতে মান তেওঁলোকে দি দিয়ে যেনেকে বেংকৰ একাউন্ট নাম্বাৰসমূহ, এই তেনেকুৱা অ' টি পি অ' ঠিক কথা কথা মনত পৰিল অ টি পি মানুহে মানে এনেকুৱা দি থাক দিলে মানে পইচা হে হৈ যায় ন!
একেবাৰে মানে তোমাৰ যদি পাই যায়, অ টি পি বা এ ন্ব সেনেকুৱা বোৰ যদি পাই যায় তেতিয়া মানে তেওঁলোক বহুখিনি টকা সহকাৰে লব পাৰে এতিয়া মোৰ আমাৰ ঘৰৰ ওচৰৰে খুৰা এজনৰ লগত তেনেকুৱা হৈছিলে মানে তেওঁ এ টি এমৰ পৰা পইচা উলিয়াব গৈছিলে। যাওঁতে মানে তেখেতে যিখন এটি এম ভৰালে তেখেতৰ মানে এ টি এম খ কোন পাকত মানে সলনি কৰি মানে দিলে পিন নম্বৰটোপিছফালৰ পৰা চাই আছিলে। চাই থাকোতে ঘপককৈ মানে এতিয়া কোন পাকত সলনি কৰি দিলে মানে তেখেতে ধৰিবই নোৱাৰিলে।
অ',
উ তাৰ পাছত গোটেইখিনি প্ৰায় চল্লিশ হাজাৰ টকা সৰকাই ল'লে
অ', হয় হয় হয় তাৰপিছত আৰু তেওঁৰ মানে নাম গোন্ধ নাই আৰু কতো
হয় হয় পুলিচৰ ওচৰ গৈও মানে তেখেতে একো সুফল নাপালে।
হয় হয় হয় পুলিচ তো নিজেই ক'ব মানে কি এনেকুৱা সমূহ মানে চাই থাকিব লাগে। পুলিছো মানে বেছি সেই আৰু তাকে মই ক'ব খুজো মানে গোপনীয় তথয়বোৰ মানে অতি গোপনীয় কৰি থ'ব লাগে কিন্তু ইমান মানে মানে ৰাইজক দেখুৱাই দেখুৱাই এনেকে পিন নম্বৰ মৰাটো একেবাৰে অনুচিত।
হয় হয়।
বৃদ্ধি পায় এই চুৰ ডকাইতি সেইবিলাক কাৰনৰ কাৰণে বৃদ্ধি পায়। মানুহ মানে এখন মানে ৰাজ্যয়ত থাকিলে আজিকালি সচেতন হবই লাগিব।
একেবাৰে আৰু বিশেষকৈ মানে তেওঁলোকে এই অপৰাধী সমূহে মানে বৃদ্ধ লোক বা সৰু ল'ৰা ছোৱালী মানে বেছিকৈ মানে কৰে।
উম বাৰু হয় হয় হয়।
নাযানে গতিকে কেতিয়াবা মানে তেওঁলোকৰ মোবাইল ফোন টো মানে চমজাই দে যে এইটো প ওলাচোন ভাইটি মোক এইটো কৈ দিয়া সেনেকে ফোনটো দিওঁতে মানে সমূহে তথ্যসমূহ লৈ লয় তেওঁলোকৰ তথ্যসমূহ সমূহ লয় তাৰপিছত তেওঁলোকে এনেকুৱা ধৰণৰ অপৰাধসমূহ কৰি মানে টকা এনেকুৱা উলিয়াই লয় আৰু আৰু মই এইখিনিতে এটা মনত পৰিলে এই যে ইউ পি আইৰ জৰিয়তেও কিন্তু বহুতে মানে অপৰাধ কিছুমান কৰিছে।
অ', অ', হয় হয় ইউ পি আই যোনটো এয়া মানে বহুত মানে ইমান জনসংখ্য্াই মানে ব্ৱহাৰ কৰে ই পি আই মানে মানে সঁচাকে বিৰাট আচৰিত। বস্তু কিন্তু এইটো মানে লগতে ভয়ো লাগে কিন্তু ভালো হয় বস্তুবোৰ কিু এই জেষ্ঠ নাগৰিক ে অতি বেয়া কিন্তু এইটো পিন নম্বাৰ ভুলকে মাৰিলে লগ হৈ যায় আৰু বা ফুলকে মানে দুশ টকাৰ জেগাত মানে দুহেজাৰ টকাই প শাই দিয়ে তেওঁলোকে কবই নোৱাৰে এই সেনেকুৱা এেনেকুৱা কাৰণ বোৰ মানে ই অতি ভয়ানক কিন্তু
হয় হয়।
প জৰিয়তে হয় নিশ্চয়ে
এনেকুৱা ধৰণৰ কাণ্ড কিছুমান হৈয়ে থাকে। উম উম গতিকে আমি মানে ৰাইচ ম হ
উম সচেতন হব'ই লাগিব মানে আগৰ যুগৰ কথা বহুত বেলেগ আছিল কিন্তু আজিৰ যুগত মানে সচেতনৰ কোনো মৰণ নাই কিন্তু আছে নোহোৱা নহয় কি কিছুমানে মানে এনেকুৱা হয় সচেতনতাও মানে এই আৰু সচেতন হলেও মানে কিছুমানে থ কিন্তু আমি নিজৰ ৱ নাপৰি ফালে সচেতন অতি সচেতন হ'ব লাগিব এতিয়া মানে আমি মানে এই বিশ্বজুৰি চলিব পাৰেিম নহলে কিন্তু মানুহে ঠগাই থঠগাই খাব
তুমি সঠিক কথাকে কৈছা ক'ত গতিকে তোমাৰ কথাখিনিত মই একমত হৈছোঁ এনেদৰে আমি মানে সকলোৱে প্ৰ প্ৰশাসন তথা আমি জনসাধাৰণে মিলি এনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্যসমূহ বিশেষকৈ চাইবাৰ অপৰাধমূলক কাৰ্যসমূহ আমি যাতে ৰোধ কৰিব পাৰো তাৰ ওপৰত চিন্তা চৰ্চা কৰাটো দৰকাৰ
অকেবাৰে ঠিক আছে তেনেহ'লে বন্ধু আজি ভাল লাগিল কথা পাতি ম বিষয়টিৰ লগত আলোচনা কৰি ভাল লাগিল ঠিক আছে বাৰু পুনৰ আমি কথা পাতিম ঠিক আছে অ বাৰু অ